হেল্ল' হেল্ল'। অ কি কৰিছে ভালনে।
হেল্ল'।
হেল্ল' শুনিছেনে ভালনে। হেল্ল'। হেল্ল' অঁ ভাল ভাল ভালনে আপোনাৰ।
উম ভালে ভালে।
কি কৰি আছে।
এই আছোঁ এনেই এ আপুনি।
এই মই সেই ধান কেইটামান জাৰি আছিলোঁ। খেতি মানে ভৰপৰখোৱা আগতে ধানকেই চাউল কেতিয়াবা জ জাৰি পেলাই আজৰি হ'ব বিচাৰিছোঁ। চাউল চাউল জাৰি আছিলো।
অঁ।
খেতি ভৰপক হ'লে আকৌ নোৱাৰিম যে সেইকাৰণে বোলে এতিয়াই কৰিমেলি আজ। দৈ লওঁ আপোনালোকৰ খেতি কাম কৰিছে। অ সেই মই আকৌ সেই। পিঠাগুড়ি কেইটামানো এতিয়া খুন্দি লওঁ বুলি ভাবিছোঁ পিঠা কেইটামানো। বনাই মেলি থ'লে ইমান চাহ দিবলৈ সুবিধা হয় উম উম।
হয় হয়।
ধান ধান কি কি হেৰি কৰিছে কঠীয়া পাৰিছে কি কি ধানৰ খে কঠীয়া পাৰিছে।
হেল্ল'।
আপোনালোকক কি কি ধানৰ কঠীয়া পাৰিছে। হেল্ল' হেল্ল' শুনিছেনে আপোনালোকে কি কি ধানৰ। কঠীয়া পাৰি আছে। হেল্ল' শুনিছে নাই।
হয় ক।
অ
হেল্ল'।
ঠিয়া পাৰিছে। আপোনালোকৰ কি কি ধানৰ ক। শুনা পা শুনা পোৱা নাই নেকি হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।
হয় ক'ওক?
অ', আপোনালোকৰ কি কি ধানৰ কঠীয়া পাৰি আছে?
অ', আমাৰ কঠীয়া পাৰিছোঁ।
কিহৰ কিহৰ কি কি ধানৰ কৰিছে?
আমাৰ এইবাৰ আপোনাৰ পাইজমো কৰা হৈছে। আকৌ হিয়ালহালিও কৰা হৈছে।
আৰু আপোনাৰ বৰা ধানৰো কৰা, হৈছে কণধাও অলপ কৰা হৈছে।
অ', অ', অ', অ', হয় নেকি বৰ ভাল কথা। আমাৰো আমাৰ এইবাৰ মালভোগ বেছিকে কৰিছোঁ, এই মালভোগ ধানৰ খেতিটো কৰিলে মানে অলপ লাভ তো বেছি হয়।
হয় হয়, মালভোগ ধানটো আপোনাৰ খেতি কৰিলে আপুনি এই সোনকালে প্ৰথমতে মাঘ মাহতে তাৰ ৰেটটো পোৱা যায় আৰু ওজনটোও পোৱা যায়।
অ', সেইকাৰণে লাভ বেছি হয়, আৰু চিৰা কাৰণে বহুত ভাল হয় সেইকাৰণে সেইকাৰণে মালভোগ ধানটো বেছিকে কৰিছোঁ, তাৰ উপৰি মচৰি আকৌ জহা, বৰা চাউল কেইটামান বৰা ধান কেইটামানো কৰা হৈছে লাগেই যে বৰা ধান।
হয় হয়। আপোনালোকৰ
বেছি দূৰ নহয় আমাৰ একদম ওচৰতে একদম ৰাস্তাৰ পৰা আমাৰ মানে পাঁচ চাইডে। কে-কেলেঠাইয়ে আছে মোৰ আমাৰ সেইকাৰণে সুবিধা বহুত সুবিধা।
হয়।
আমাৰ সেই সন্মুখতে ঘৰটো পাছলে পথাৰেই গোটেই।
অ', বহুত ভাল বহুত ভাল। আপোনালোকৰ ফিচাৰীও আছে নেকি?
হয় হয় ফিছাৰীও আছে।
অ', এইবাৰ মাছ জিয়ালেনে বাৰু অলপ?
অ', জিৰুোৱা হ'ল মাছ জিৱালো। মাছ এই বাহু কেইটামান বাহু অলপ জিৰৱোৱা হ'ল আকৌ ৰৌ। সেই এনেকে জ-জীয়াইছে আৰু ভাল ভাল চা
হয় হয় হয়, বহুত ভাল কাম কৰিছা আজিকালি মাছৰ ব্যৱসায়টোও বহুত ভাল।
হয় হয়, আমাৰ সেই ডাঙৰ ডাংটো দুটা ফিচাৰী আছে।
হয় হয়।
উম, এওঁ সেইবোৰতে লাগি থাকে আৰু ময়ো যাওঁ আৰু পথাৰলে।
সময়মতে মাছৰ দানাটো খুৱাই থাকিব।
হয় হয় হয়। আপোনালোকৰ অ', আপ আপোনালোকৰ এতিয়া কি কৰি আছে আপোনালোকৰ?
আমাৰো ফিছাৰী আমাৰো আছে ফিছাৰী আপোনাৰ প্ৰায় তিনি বিঘামান মান মাট তে ফিচাৰী আছে।
তাতে লাগি থকা হৈছে এইবোৰ মাছৰ দানাটো আনি খুওৱা হয় তাৰপিছত আকৌ খলিহৈ সেইটো আনো, খলিহৈটো। আমাৰ সৰিয়হ খেতিও কৰা হয় যে।
অ'।
এই সৰিয়হ খেতিত সেইটোৰ পৰা আপোনাৰ এইটো সৰিয়হ মিলত খুন্দাই পেলাই তাৰ মিঠাতেলো ওলায়, আৰু লগতে আপোনাৰ খলহৈখিনিও ওলায়।
সেই খলহৈখিনি আমি এই মাছক খুৱাওঁ। মাছ বহুত কম সময়তে আমাৰ বহুত ডাঙৰ হয়।
হয় হয় হয়।
আৰু এতিয়া বাহু এতিয়া আমাৰ প্ৰায় ডেৰ কেজিমান ওজন হৈছে।
অ বৰ ভাল কথা দেই আমাৰো সেই বাহু ডাঙৰ হৈছে বাহু।
ঘাচ কাপ।
অ গছ কাপা আছে অ। আমাৰো আছে আমাৰো আছে আমাৰ এইবাৰ বহুত ডাঙৰ হৈছিলে। অঁহ। এইবাৰ একদম বহুত ডাঙৰ হৈছিলে এই যে এইবাৰ মাঘ বিহুত যে যেতিয়া- জাল বোৱা হৈছিলে তেতিয়া বহুত ডাঙৰ মাছ পোৱা হৈছিলে বাহু বহুত ডাঙৰ ডাঙৰ হৈছিলে।
অ হয় হয়।
সেই সেইখিনি বিক্ৰীওৱা হ'ল আৰু।
হয় হয় হয় মাছৰ খেতিতো বহুত ভাল মাছৰ আপোনাৰ ঘৰত খাবলৈ হয় এতিয়া মাছ- বজাৰত যি দাম এতিয়া আপুনি বাহিৰৰ মাছবিলাক- এইবিলাক এই দ্ৰব চাপ সাৰ সাৰ চাৰ দিয়া বুলি কয়। এইবিলাক মাছৰ খালে শৰীৰৰ কাৰণে অপকাৰো আছে।
হয় হয় সেইটো কথা হয় বাৰু, আমাৰ সেইকাৰণে ঘৰতে চব ঘৰ- বিকিলেও পইচা কেইটামান পোৱা যায় ভালকে। হয় আপুনি এতিয়া চাগে আপুনি- খেতিয়ৰ পৰা ব্যৱস্থা হৈ আছে নহয় জানো।
হয় হয় হয়।
উম আমাৰো খেতিত পুৰা ব্যৱস্থা আৰু। আৰু এতিয়া খেতি ভৰপক হ'বহে আৰু লাহেকে। ৰাতিপুৱা আকৌ পথাৰলৈ যাবই লাগে ৰাতিপুৱা পথাৰলৈ গৈ আকৌ- সেইখিনি কাম কৰি মেলি আজৰি হৈ, তাৰপিছক ঘৰৰ- খিনি কৰি লৈছো আৰু, উম আকৌ কাই কাইলৈ- কাইলে আকৌ হেৰি আছে, উম।
বহুত ভাল হৈছে হেৰি।
তাকে আপোনালোকৰ, অঁহ কওকচোন? অ আপোনালোকৰ যে- উম। পথাৰ এই আপোনালোকৰ হেৰি আছে নহয় জানো, আপোনালোকৰ- বাৰীও আছে নহয়, অহ।
অঁহ চলি আছে চলি আছে কামবিলাক চলি আছে চবৰে, এইবিলাক- কৰিয়ে চলাই আছোঁ আৰু আপোনাৰ আজিকালি ল'ৰা ছোৱালী এইবিলাক- এডমিশ্যন আৰু টিউচন চিউচন এইবোৰ বহুত পইচা লাগে নহয়।
হয় হয় হয়।
নিজেও জানেই নিজৰ ল'ৰা ছোৱালী তুলিছে।
হয় হয় হয়, সেইটোৱে। পঢ়া শুনাটো ভাল ধৰণে কৰিলে আৰু চিন্তাটো নাথাকে আৰু তাহাঁতি যেতিয়া পঢ়া শুনা ভালকে - কৰিলে খৰচ কৰিলেও কোনো ডাঙৰ কথা নহয় আৰু।
হয় হয়। হয়।
আপোনালোকৰ এইবাৰ আম কঁঠাল লাগিছে নাই?
অ' লাগিছে লাগি
অ', অ'। আমাৰো লাগিছিলে, আম বহুতখিনি হ'ল বিকাও হ'ল আম।
অ' হয় হয় হয়।
অ'। কঁঠালো-কঁঠালো বহুত লাগিছে কঁঠাল এই বজাৰত বিকা যে খোৱাত তেনেকৈ নহয় যে ইমান খাব নোৱাৰি নহয়, সেইকাৰণে বহুতখিনি বিকা হৈছে কথা
স্বাস্থ্যভাৱে আৰু কঁঠালৰ গুটিটো আপুনি পুৰি পেলাই পিটিকি পিটি খাব পাৰে।
আমাৰ ল'ৰা ছোৱালীবিলাকে এইবোৰ কঁঠাল গুটি খাই বৰ ভাল পায়।
উম আমাৰো খায়, মই কঁঠালৰ গুটি দাইলত দি দিওঁ এতিয়াই কঁঠালৰ গুটি লাগেয়ে। আলুত কে কঁঠালৰ গুতিটোহে বেছি ভাল আল কঠ কঁঠাল আৰু কঁঠালৰ গুটি আৰু খৰিচা দি পেলাই পিটিকা কৰিলে বহুত ভাল লাগে। খাবচোন।
হয় হয়।
খৰিচা দি পেলাই, জলকীয়া চলকীয়া দি পেলাই, জলকীয়া আদা নহৰু এনেকৈ দি পেলাই। পিটিকি পেলাই খাব বহুত বহুত সোৱাদ।
হয় হয় আপোনালোকে মধুৰ লেং টেঙাটো খায়নে?
খাও খাও।
মধুুৰ লেং টেঙাতটো খাব লাগে এইটো আপোনাৰ দাইলত দি পেলাই খাব পাৰে। বহুত ভাল হয় দেই। সেইটো মধুুৰ লেং পেটৰ কাৰণে ভাল।
হয় হয়।
তাতে আপুনি মচন্দৰী খাব পাৰে মচন্দৰীবিলাক আপোনালোকনে লাগিছেনে বাৰু?
অ' আছে আছে মছন্দৰী আছে মচন্দৰী মছন্দৰী খোৱা হয় মছন্দৰী এতিয়া মাছ মাছত দি পেলাই মাছৰ দি পেলাই বিলাহী মাছ এনেকৈ জোল বনাই খাবচোন বৰ সোৱাদ।
অ' আৰু আপুনি কলপাতত মানে এইটো পুৰিও খাব পাৰে মচন্দৰীটো।
অ' হয় হয় হয় তেনেকে খালেও ভাল বহুত উপকাৰী। হয় হয়।
এইবোৰ আগৰ বুঢ়ী আইতাসকলৰ এইবোৰ বহুত ভালদৰে ছিল আজিকালি অনুকে খোৱা নাই কিন্তু খুৱাব লাগে। আৰু এটা বস্তু আপোনালোকে খাই নে হেৰি এই নৰসিংহটো।
অ' হয় হয় হয়, নৰসিংহটো বহুত ঔষধি গুণ আছে।
হয় হয় হয় নৰসিংহ খাব লাগে মানুহ।
অ', নৰসিংহ খাওঁ নৰসিংহ ভেদাইলতা এইখিনি খোৱা হয়েই আৰু।
এইবিলাক মালয়লমৰ এই মানুহবিলাকে নৰসিংহটো তেওঁলোকৰ মানে চাউথৰ মানুহখিনিৰ প্ৰতি সাঁচ ভাততে আপোনাৰ নৰসিংহ থাকিব।
হয় হয় হয় সেইকাৰণে তাহাঁত বোৰ বহুত তাহাঁতৰ স্বাস্থ্য বহুত উন্নত হয় দেখিছা নাই। আমাৰ মানুহবোৰতকৈ তাহাঁতি বহুত সুস্বাস্থ্যৱান মানুহ তাহাঁতি।
অ নৰসিংহ লাগে আৰু। আপোনাৰ নিমপাতটো খাবগে নিমপাতটো আপুনি যদি এই ঘৰত সপ্তাহত দুদিন তিনিদিনমান খায়। আপোনাৰ টেজটো ভালে থাকিব আৰু।
হয় হয় সেইটো। টো হয়।
এই আপোনাৰ স্বাস্থ্য ভালে থাকিব।
হয় হয় হয় নিম হ'ব হ'ব হ'ব। ধন্যবাদ ধন্যবাদ।